উম কোৱা কোৱা
অ কি কৰি আছা?
এ কি কৰি আছ মানে ৰাতি মানুহে কি কৰে
অ কিবা খালা?
খালু ভাত খালু। তুমি?
অ খালো।
কি বনালে?
দালি ভাত ভাজি আপোনাৰ তোমাৰ মানে
উম মোৰ মইয়ে বনালো বাৰু ম ছৰ লগত এনেকৈ বিলাহী আৰু পানীলাও দি বনালোঁ।
অ', অ এনে খবৰ ভালে নহয়?
ভাল ভাল। তোমাৰ?
অ ভালেই। এনেই কবালৈ যোৱা নাই ফুৰিব চুৰিব?
ফুৰিবতো যোৱা নাই বাৰু, লগ এটা হ'লে যাম বুলি ভাবিছোঁ, ভালো লাগিব।
অ', অ, মানে কাম এটা আছিল কৰিব নেকি? মানে টুৰিজিম।
হম।
অ', মানে ধৰ, অ', মানে কেনেকুৱা টাইপ জানে? ধৰক মানে এনেকুৱা টাইপ মানে আপুনি যে টুৰিষ্ট বিলাক যে আহিলে যে, ধৰক, এটা যে মানে সেৱা কৰিব লাগে যে। মানে গাইড কৰিব লাগে সেনেকুৱা এটা জব, কৰিব নেকি? কৰিবা নেকি?
পাৰি কৰিব, কিন্তু কামটো ভালকে বুজিলে তেতিয়া ভালকে কৰিব পৰা যায়।
ধৰক মানে এনেকুৱা টাইপ কাম হয়, অহ, য'ত আপুনি তুমি মানে সেৱা কৰিব লাগিব, ত মানে ক'ব ম মানুহ মানে এটা তিনি মাহৰ এটা কৰ্চ হয়, সেই কৰ্চত মানে তুমি তোমাক শিকোৱা হয় মানে কেনে তেনেকুৱা তেনেকে কৰিব লাগে, মানে অল ইণ্ডিয়াত নহয় মানে, অল ইণ্ডিয়াতো কাম হয় মানে। ধৰক মানে তোমাক এটা চেনটাৰ দিয়া হয়। যেনেকৈ তুমি কামাখ্যাই ধৰি লোৱা, কামাখ্যাই লৈ পানে তোমাক মানে তুমি মানে এটা সুধিব লাগিব মানে ধৰা মানে এটা মানুহ তোমাক এটা দিব নহ মানে, এটা মানে টুৰিজম এটা থাকিব। তুমি তাত মানে গোটেই মানে তাৰ এজেঞ্চি চ অহ। তাত মানে তোমাক শিকাব মানে, ধৰা মানে তুমি মানে ক'ব লাগিব এইটো এইটো বস্তু হয়, এইটো এইটো বস্তু হয়। এইটো, এইটো বস্তু হয়, সেনেকুৱা টাইপ মানে ধৰা সেইটো কাৰণে কচিং দিয়া হয়, মানে ধৰা, এমাউণ্টো দিয়ে, তুমি থ্ৰী মানথছৰ আগত কচিং কৰিব লাগিব তাত।
তাৰ কাৰণে ফিজ লয় নেকি
ফিজ নলয় মানে, ধৰা তোমাৰ তাত টুৱেন্টি থাউজেণ্ড এটা চেলেৰী হয়। মই জনা, মই মানে মই জনামতে। মোক মানে কৈছিল নহ অফাৰ দুটাৰ বা এনে মোক কৈছিল মানে, তাৰপৰা এইটো টাইপ হয়। অ', মই জইন কৰিম মানে কৈছো, কথাটো পাতিছো মানে এইটো।
অঁ, তাত মানে মানুহৰ প্ৰয়োজন হৈছে।
অ', অ।
উপায় নাই কৰিব যদি কামটো ভাল হয়, প্ৰথমতে জানি শুনি ভালকৈ বুজি শুনি ল'ব লাগিব, তেতিয়া কামটো কৰিব পাৰিম।
অ', অ সেইটো মানে ধৰা, তুমি মানে অ', অ, মানে ধৰা এনেকুৱা টাইপ মানে, জব মানে ধৰা মানে তুমি মানে, মানে তোমাৰ য'তে ত'তে ডিউটি নপৰে মানে, ধৰা মানে এটা এটা জী জেগা যা দি কিনে ধৰা মানে যেনেও ধৰা পষ্টিঙ টাইম থাকে নহ, মানে তোমাক মানে যোনটো বিষয়ে তুমি বেছিকৈ জানা। যদিও তুমি যোনটো জেগা মানে বেছিকৈ জানা, ধৰা, তোমাৰ ঘৰ য'ত, তোমাৰ যোনটো এলেকা তুমি তাত কথাটো কৈছোঁ ভালদৰে জানা নহ, যেনেকৈ তোমাক যদি কামাখ্যাৰ কথা সুধে, তুমিটো জানিবা নহ সেন জেগাত দিয়ে মানে ধৰা, অ', বুজে মানে মে তুমি দেখা অহ, প্ৰজেক্টৰ। অ', সেইটোৱেই সেইটোৱেই মানে সেইটোৱেই টুৰিজিম টাইপ হয়। সেইটো মানে সুধিব লাগে গম পাইছা, মানে সেনেকুৱা টাইপ মানে হা, বুজি পাইছা?
উম।
মানে তোমাক তিনিমাহৰ এটা কৰ্চ, মানে তিনিমাহ মানে তোমাক বুজাই মানে ধৰা। মানে যোন মানে চিনিয়ৰ থাকে সিহঁতে মানে ভালদৰে বুজাই তু মানে এনেকুৱা টাইপ লাগে, সেইটো কাৰণেই মানে।
আচ্ছা। বাৰু কথা-চথা পাতি চাম, কি হয়? কেনেকুৱা ধৰণৰ হয় নহ?
অ', অ, তুমি কথাটো পাতিবা, মই অ', মই তোমাক তুমি যেতিয়া কৰিম বুলি ক'বা, তেতিয়া মই তোমাক জেগাটোলৈ মই কৰাই মানে সুধাই দিম মানে। ধৰা মানে কামটো মানে ইমানো হাৰ্ড নহয় অকল তোমাৰ মতে মানে ইমান, অ', পুৰা নাইট ডিউটি নহয় ধৰা। তোমাৰ নাইন এইট। এইট থাৰ্টিৰ পৰা হ'ব চাগে ডিউটিটো মোৰ মতে কি যেতিয়া মানে তোমাৰ ক্লাইণ্ট আহিব ক্লাইণ্টেতেত' ক'ব ন' মানে কোনোবা এদিনা ক্লাইণ্ট নথাকিবও পাৰে ধৰা মানে ক্লাইন্ট মানে যে যেতিয়া আহিব তেতিয়া মানে ক'ব লাগিব, গ'ম পাইছা? অঁ অঁ ক্লাইণ্টৰে মানে হয় জবটো, ধৰা মানে ক্লাইন্টৰ মতে আহিব ক্লাইন্ট আহে তাৰপাছৰ পা হে ক'ব লাগে মানে সেইটোৰ ওপৰত
মানে যেনেকে পৰ্যটক বোৰ আহিলে আমি মানে জেগা খনৰ বিষয়ে বুজাই দিব লাগিব যে
অঁ অঁ অঁ অঁ এটা মানে এই তুমি এনেকা এপ ব্ৰাউন কালাৰ এখন, এখন ট্ৰেভেলাৰ দেখা নহয় তাত যে, মানে আমাৰ ইণ্ডিয়ান হয় ধৰা মানে বাহিৰ হৰ যে মানুহ যে আহে যে দেখিছা?
হুম, হুম।
সেইখনে হয় মে, টুৰিজম বাছ বুলি কয়, সেইখনে টুৰিজম বাছ হয়, সেইখনতে মানে তুমি অঁ অঁ সেইবা মানে দুটা এটা ড্ৰাইভাৰ থাকে, আৰু এটা মানে টুৰিজিম যোনে বুজাই তাক ৰাখা হয় মানে। সেইটো কাৰে মানে, সেইটো জেগাত মানে বুজাই মানে ধৰা।
হুম উম উম পাৰি।
অঁ। নহয় সেইটো কাম মানে ইমানো হাৰ্ড নহয় মানে, মানে সবেই কৰিব পাৰে মোৰ মতে।
উম, কৰিবতো পাৰি বাৰু শুনোতো এনেকুৱা লাগিছে যে কৰিব পাৰি বাৰু। ইমানো বেয়া নহয় মোৰ চাবজেক্টে আছিলে এটা টুৰিজিমৰ।
অ তেনেহ'লে তোমাৰ কাৰণে আৰু ভাল হ'ব।
হম পঢ়িছো মই আগতে সেইকাৰণে মানে ভাবিলো কিবা কাম হয় শুনি মানে। ভালো লাগিছে যে এইটো বিষয়ে তোমাৰ অলপমান নলেজ আছে।
আহ ধৰা মানে সেইটো - সেইটো অ মানে ধৰা এনেকুৱা টাইপ হয় মানে ধ মানে তুমি মানে বুজি পোৱাকো কৰা মানে ধৰা। মানে তাতো তুমি তুমি আগত বুজিবও লাগিব ন ধৰাটো এটা কাম মানে যিয়ে কাম হওক ধৰা ইনস্পিয়েন্স লাগে ন। মানে ধৰা কামটো কৰাৰ আগত মানে ধৰা এইটো যদি তুমি যদি এইটো মানে কামটোৰ প্ৰতি তোমাৰ নলেজে নাই যদি, সেইটো সেইটোতো কৰিব নাপায়, তুমি মোক কৈছিলা নাই, এইটোৰ ওপৰত তোমাৰ কিবা পাইছিল, সেইটো কাৰণে তুমি মোক কৈছিলা কাৰণে তোমাক কৈছো মানে সেইটো কাৰণে।
উম, ম, মই পঢ়িছো কাৰণে তোমা, তুমি জানা
কাৰণে মানে তোমাক কৈদিলো গম পাইছা মানে। ধৰা মানে এতিয়া মানে তোমাৰ কাৰনে ভাল হব, এত মানে তুমি বা সেইটো কথাটো জানাই মানে, মানে সেইটো কৰিব পাৰে ধৰা
অ', মোৰ ফুৰিবলৈও বহুত ইচ্ছা আছে বাৰু তেনেকে, বহুত জেগা ঘূৰাও হ'ব।
অ', নতুন, নতুন মানে ক্লাইন্টৰ লগত মানে
অ', মিলি বা তুমি অ', অ', অ', কিন্তুমানে তুমি লেংগুৱে মানে এই যে থ্ৰী মান্থৰ যে এটা কচিং হয়, তাতমানে লেংগুৱেজ, লেংগুৱেজটো শিকাই মানে। কি মানে সবতটো বেলেগ বেলেগ লেংগুৱেজ হয় ন, বেছিকৈ তুমি ইংলিছটো জানিব লাগিব, কিয় কি মানে ইংলিছটো থাকিলে মানে কিয় কি ছবে মানে বেছিকৈ ইংলিছতহে কথা পাতি না তাত সিপিনে, সেইটো কাৰনে, সেইটো কাৰণে মানে ইংলিছৰ হয়, আৰু ধৰা মানে জেগা বিলাকৰ বিষয়ে বিষয়ে মানে তোমাক বুজাই মানে এফালৰ পৰা।
নে ইংলিছতে কথা ক'ব লাগে নে কি, অসমীয়াত নোৱাৰি?
পাৰি যোন মানে ধৰা অসমীয়াতো পাৰিব নোৱাৰিবা, কিয় কি মানে তোমাৰ ক্লাইন্ট বিলাকটো ইণ্ডিয়ান নহ'ব, মানে এনেটো বাহিৰৰ মানুহে আহিব না, মানে ইণ্ডিয়ান মানুহ হ'লে, ইণ্ডিয়ান মানুহ ইমান নাথাকে ন, চব মানে ক্লাইণ্ট বিলাক চব বাহিৰৰে থাকে না। সেইটো কাৰণে মানে ধৰা সেনেকুৱা টাইপ হ'ব।
তাকে।
মানে মই ইমান মই জানো আৰু যোনটো মানে মোৰ মোক সাইছে মানে সিমানটোৱে মই মানে জানো মানে ধৰা মানে ইমানতো মই মই তেতিয়াললে থ্ৰী মান্থৰ সেইটোলৈ যোৱা নাই না যেতিয়া মানে থ্ৰী মানত যাম ত মানে ক'ব পাৰিমে ধৰা এতিয়া তাত যদি মোক ভালৰে বুজাই তেতিয়া মানে মানে ধৰা মই যিমানতটো মানে মই জাম মাতে যিমানটো জানিছো সিমানটোৱে মানে ধৰা।
তোমাক কি- কি শিকাইছে মানে তাত
মই এতিয়ালৈকে যোৱা নাই মানে মোক কৈছে মানে লগৰ এটাই ধৰা মানে সি মানে তাত কৰিছিল ন কৰি আছে ন মানে সি মোক কৈছে চিটটো খালি আছে মোক মানে কৈছে আৰু কোনো মানুহ ক মানে ধৰা সেইটো কাৰণে মানে
অ', অ, এনেই চিট খালী আছে যদি এনেকৈ কাৰোবাক কাৰোবাক সোমাই দিব পাৰে তে তোমাৰ প্ৰফিট হ'ব।
অ, তোমাক তোমাৰ লগৰ চতি কবা আমাৰ তোমাক ক কথাটো কবা তুমি এবাৰ
অ ক'ম বাৰু মোৰ তেনেকে লগৰৰে টুৰিষ্টৰ কাম কৰিব লগা তেনেুৱা নাই বাৰু এনেকুৱা।
উম,
মই কৰিব ইচ্ছা আছে কাৰণ মই লৈছিলো ন ছাবজেক্টটো ফুৰিবচ ইচ্ছা আছে বাহিৰত অকণ গৈ পেলাই জেগাবোৰ চাব ইচ্ছা আছে।
অ, সেনেকুৱা হলে ভালেই হয় মোৰ মতে কি মানে ধৰা এনেকুৱা টাইপ হলে মানে তেতিয়া তুমিও অকণ মানে বাহিৰখনো পুৰা হয় আৰু ধৰা অকণ
উম দুটা এটা কথা জানাও হয় দিয়াচোন
অ - অ মানে অকল ইয়াত মানে বেচিকেলি মানে তুমি ইংলিছো জানিব লাগিব মানে ধৰা। ৰিজন বিলাক ইন্ডিয়ান ইন্ডিয়ান নহয় গে ধৰা ইন্ডিয়ান হক হিন্দী মানে আৰু ইংলিশ মানে বেছিকেলি লাগিবই ক কি মানে টুৰিজম মানহ মানে বহুত বিলাক মানে। অ', মানে ধৰা পাৰি মানে ধৰা। মনুৱাল নহয় মানে ধৰা তোমাৰ জোনটোৱে লগত ধৰা তুমি নতুন - নতুন কৰিলে তোমাৰ লগত এটা গাইড দিয়ে টাইপ থাকিবই কোনবা এটা।
উম, সেইটো হব গাড়ী এটা লাগিব। প্ৰথমতেতো এনেকৈ নোৱাৰিম বাৰু ক'ব। কাৰণ নিউ হৈ না শো বিলাক তালিকাবোৰ জানিব লাগিব।
অ এট - এটএটাতো নাই নাহে বহুত মানুহ আহিব ধৰা তুমি অলপ মান দেখাব লাগিব এইটো - এইটো জেগা। হয় এইটো - এইটো জেগা হয় মানে সেইটো মানে ক'ব লাগে অকল মানে ধৰা এইটো এটা প্লেছ হয়। মানে সেনেকুৱা সেইটো মানে ইংলিছত ক'ব লাগিব তেনেলে মানে বহুত মানুে বুজি নাপায় না। আৰু যদি তুমি এনেকুৱাও ক্লাইণ্ট পাই যাব পাৰা ধৰা মানে তোমাৰ এ অসমীয়া মানুহটো মানে ধৰা বাহিৰলৈ ফুৰিব যেতিয়া তোমাকো সেইটোতো টুৰিজম সেইটোতো মানে টুৰিষ্ট টাইপ পঠাই। গম মানে তাৰপা এটা মানুহ আহিব যত মানে মানে সি মানে ইণ্ডিয়াৰ কথা বুজি পায় মানে সিহতৰ কথা। কথাটো ইয়াত মানে অসমীয়াত বুজাব পাৰিব মানে।
উম, মানে যিকোনো মানুহ আহিব এটা - এটাৰ তাত যে অকল অসমৰে হোক কথা নাই বাহিৰৰো আহিব। আমি বাছ ভালকে - ভালকে মানে ব্যৱহাৰ লেংগুৱেজটো ঠিক কৰিব লাগিব।
ধৰা মানে এনেকুৱা টাইপ নহয় মানে ধৰা তুমি এনেকুৱা তাৰান নাই মানে অসমৰ মানুহটো অসমৰ কথ হাতেতো বেছিকৈ টুৰিজি মানুহ নলয় টুৰিজিমৰ কাৰণে নকয় না। নিজেটো মানে নিজৰ পাৰ্চনেল গাড়ী লৈ মানে গুচি যায় মানে এইটো হ'লে মানে মানেটুৰিজম বিলাক আহিলে মানে একেবাৰে টুৰিজেমৰ নিজৰাৰ্চনে গাড়ী দিয়োনে টুৰিজেম গাড়ী দিয়ো সিহতক
উম মানে তাতে কিবা মানে ড্ৰেছ দিয়ে নেকি
অ, দে যে।
আৰু ড্ৰেছ থাকেনো নিৰ্দিষ্ট।
উম উম এই মানে কেনেকুৱা টাইপ ড্ৰেছ দিয়ে জানাম মোৰ মতে জানা মতে মোৰ মতে ড্ৰেছটো এনেকুৱা টাইপ যোনটো মানে টুৰিজিম বিলাকে যোনটো ড্ৰেছ পিন্ধে কেপ পিন্ধ যে মানে এটাটো কেমেৰা থাকে টুৰিজমৰ হাতত
হ, হ।
মানে, মানে দেখাবৰ কাৰণে কেপচাৰত মানে ধৰা মানে বেছিকৈ এইটো, বেছিকৈ, বেছি জেগাত মানে জবতকৈ বেছি থাকে। কামাখ্যা বা যেনেকৈ নেশচনেল পাৰ্ক আমাৰ যেনেকৈ কাজিৰঙা। এনেকুৱা জেগাত মানে থকা বেছি কিন্তু মানে সেনেকুৱা এ, তেনেকুৱাত মানে কি কি মানে মানুহ বিলাকে হেটো জেগা মানে বেছিকৈ টুৰিজিমে চাই না হেটো কাৰণে মানে ধৰা।
হয় ইহঁতে যোনটো মান বিহেভিয়াৰ বা লেংগুৱেজ কয় সেইটো মানে কি থ্ৰী মানচৰ কোৱা হয় নেকি?
অথ সিমানজত শিকাই দিয়ে।
আচ্ছা এনেকৈ কথা ক'বলৈ ইংলিছত যিকোনো মানে টপিক শিকাই দিয়ে।
অ' মান টপিক মানে নহয় মান তুমি মানে অকল মানে একো টপিক ক'ব নালাগে অকল এনকল বুজাব লাগেন ধৰা মানে দুটামান থাকিব এটা মানে চিনিয়াৰ থাকিব, এটা জুনিয়াৰ দিব মানে মোৰ মতে।
অ' এনেই কি কি ওপৰত মানে শিকাই জানা নেকি? তুমিতো কৰিছা চাগে।
মোৰ মতে হেয়াৰ বিষয়ে কিবা ধৰা তুমিতো মানে, মানে ধৰা তুমিতো জানাই বাই ন মানে এ নিজৰ কামাখ্যাৰ বিষয়ে, কামাখ্যা টেম্পেলৰ বিষয়ে ধৰা। সেয়াৰ কথা যেনেকৈ কাজিৰঙা নেচনেল পাৰ্ক, সেইবিলাকৰ বিষয়েটো জানিবা, তাত মানে এলিমেন্ট কি, কি হয়, মানে এইটো এলিমেন্ট কি, ক'ত পোৱা যায়? মানে এ ওৱান হাইন ৰাইনো, সেনেকুৱাত টাইপ মানে কথা মানে গম পাইছা? মানে এইটো বস্তু ইমান কি হয় মানে সেই এনেকুৱা টাইপ বুজালে হ'ল। তুমি যদি মোক কৰা তেনেহ'লে ফি, মোক এবাৰ ক'বা।
অ'কে মই তোমাক কম দিয়া কৰোঁ যদি। সুধি ল'ব লাগিব ঘৰত বাৰু। মই তোমাক সুধি কম দিয়া বাৰু।
অ' হ'ব দিয়া।
বাৰু দিয়া।
উ, উ বাই।
উম দিয়া।